নমস্কাৰ নমস্কাৰ ভাল আছে নে আপুনি
আছো আছো আপুনি
অ মই ভাল আছো আপুনি ক'ত ক'ত ভ্ৰমণ কৰি কৰিছে নেকি আপুনি ভ্ৰমণ কৰিছে নেকি অসমৰ বাহিৰত
অ বেছি কৰা নাই মই অলপতে যোৱা বছৰ গৈছিলো পি গৈছিলো বেলেগ তেনেকো নাই আহ উম পহীত গৈছিলো তাতে তাতে ঘুৰিছো কেইবাখো ঠাইত গৈছো ধৰি লওক জগন্নাথ মন্দিৰটো দৰ্শন কৰি আনি তাৰ পাছত পুৰি আহ সাগৰৰ পাৰত গৈছো তাৰ পিছত আ নন্দন কানত নাম শুনিছে নন্দন ভানৰ মানে সেই তাতে গৈছো তাৰপিছত ভা ভাল লাগে ন বহুত।
অ বহুত ভাল লাগে।
উম।
আৰু আপুনি আপোনাৰ বাবে উম ভাল ভ্ৰমণৰ আগত পৰিকল্পনা কৰে নেকি আপুনি?
অ ভ্ৰমণৰ আগত আহ কৰা যায় বহুতখিনিয়ে কাৰণ আমি বেলেগ ঠাইত যাব লাগে। লেম নিশ্চয়কৈ আমি মানে আগতে চব পৰিস্থিতিৰ সাজু হ'ব লাগিব ন। উম চব খিনি চাব লাগিব সেইকাৰণে কৰা যায় ধৰি লওক আহ প্ৰথমতে তুপ আৰম্ভণি হয় তাৰিখটো লয় যে কিমান তাৰিখে আমাৰ সকলোৰে সুবিধা হ'ব। সেইটো ঠিক কৰি লোৱা হয় তাৰে পিছত হয় মানে সেই সুবিধা মতে তাৰিখটো মতে আমাৰ কোনখন ৰেল গাড়ী মানে মানে সেই টিকট বুকিঙৰ টিকট হেৰি কৰা হয় ন? তাৰ পিছত ধৰি লওক আমি ক'ত থাকিম সেইবিলাক ধৰি লওক কোনদিনা কিমান দিন থাকিম তাৰে কোনদিনা ক'ত যাম কাৰণ তাত তে হেত আমি মানে এদিনো এনেকুৱা জিৰণি লোৱা ঠাই টাইম অ নিশ্চয় সেইটো আপুনি কৰে?
অ মই কৰো ম পৰিকল্পনা নহলে উম ভ্ৰমণটো এটা দুস্বপ্ন হৈ পৰে আৰ আৰু ধৰিলেও মোৰ হাতত কি কয় তাক যদি সঠিক পৰিকল্পনা নাথাকে তেন্তে মই ঠাইখনৰ যি যি আহল সৌন্দৰ্য হয় নাই উপভোগ কৰিবলৈ এইটোৰ সময় পোৱাৰ পৰিৱৰ্তে। মই হোটেল বিচাৰোতে মই বহু সময় খৰচ হয় আৰু পৰিকল্পনা কৰো মই সময়তো অ মৰ বেয়াই কম হয় আৰু ব্ৰঞ্জময়ত ঠাইখনৰ যি যি উম যি সুৰক্ষাৰ ব্যৱস্ স্থা আৰু তাৰ বাবে যাতায়তৰ বিচয়ে মই জানি থোৱা যাতে আমাৰ ভ্ৰমণটো নিৰাপত্তা আৰু আনন্দদায়ক হয় আৰু আ আপুনি ভাবা আপুনি যদি আপুনি এটা অজানা ঠাইত গৈছে অ আপুনি সেই ঠাইত কি আছে কি আছে আপুনি যদি প কল্পনা নকৰে আপুনি কি দেখিব।
সেইটো হয় বাৰু।
এইটো এইটো পৰিকল্পনা কৰো টো, প্ৰয়োজনীয় মোৰ বাবে সকলোৰ বাবেই প্ৰয়োজনীয়।
পৰিকল্পনা কৰিলে ধৰি লওক সময় বহুত মানে বাচি যায় ৰৈ যায় আমাৰ হাতত লগতে ধৰি লওক বহুত খিনি সুবিধা হয় বুলি ভাবোঁ কাৰণ আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ মোবাইল ফোন তই ন বহুত বেছি আমাক সহায় কৰে। বুলি ভাবো আপুনিও ভাবে ন কাৰণ কাৰণ ধৰি লওক আমি এতিয়া ৰেল গাড়ী কৰৰতে ধৰি লওক বা ধৰি লওক আমি চাব পাৰো ন কোনখন কেতিয়া আছে বা কি পাইছে এতিয়া ঢুকি সেই চাব পাৰো তাৰো পৰা আদি কৰি ধৰি লওক আমি যিবিলাক ঠাইত মানে হোটেলত থাকিব লগা হয় সেইকেইখনো মানে আমি মানে হেৰি কৰিব পাৰোঁ ন মোবাইল ফোনৰ জৰিয়তে আমি হে কৰিব পাৰো। আৰু ধৰি লওক আহ
হয় হয় হেল্ল'! কোৱা আৰু আপুনি অ অচিনাকি ঠাইত নিৰা পত্তা উম থাকিবৰ কাৰণে আপুনি কি কৰে?
অ অচিনাকি ধৰি লওক মই কেইদিনমান আগতে ডিমাপুৰ গৈছিলো। মই মানে কিবা এটা কামত গৈছিলো তাৰ পিছত তাত মই বহুত খিনি বস্তু জু মানে ধৰি লওক মো ক'ব গ'লে এইখিনি ক্ষেত্ৰতে পৰিকল্পনা যে লাগে সেইটো বুজা যায় কাৰণ মই সেই মানে একো পৰিকল্পনা নোহোৱা কৈ গ'লো। তাৰ পাছত মানে ধৰি লওক আমি যত য'ত যাম বুলি যিটো থানত যাম বুলি গৈছিলো সেই টো ঠাই আমি নাজানো ক'ত আছে সেই বিচাৰোঁত ধৰি লওক আমি দুই তিনি কিলোমিটাৰ খোজ কঢ়িছো বিচাৰি বিচাৰি গাড়ী মানে তাৰে ভাড়া এইবিলাকো বহুত হৈ যায় ন অচিনাকি মানুহ দেখিলে ভাড়া বহুত কয় সেইবাবে আমি ভাবিছো ওচৰতে আছে বুলি খোজ কাঢ়ি উম খোজ কাঢ়ি কাঢ়ি মানে বহুত খিনি ঠাই আমাৰ মানে দেৰি হৈ গৈছে সেনেকে তাৰপাছত ধৰি লওক আ সেইদিনা আমি যতে গৈছিলো কিবা কামত গৈছিলো সেই ঠাই সেইদিনা খোলাই নাই বন্ধ হৈ আছে সেইটো এটা প্ৰব্লেম হৈ গ'ল ইয়াতে গম পোৱা যায় যে কিমান পৰি টো কিমান জৰুৰী হয়
খৰি জৰুৰী হয় হয়
উম হুম সেইটোয়ে সেনেকুৱা ধৰণৰ পৰিস্থিতি
হয় আৰু মোৰ বাবে নিৰাপত্তাৰ আহ মই আহ গুৰুত্ব দওঁ কাৰণ এ যি ঠাইখনৰ বিষয়ে আপু নি নজানে ত ই আপুনি কি দেখিব কি ঘূৰিব না আৰু সদায় জৰুৰীকালীন নাম্বৰত আপুনি হাতত ৰাখা আৰু স্থানীয় লোকৰ সৈতে আপুনি যি বা বন্ধু ভাৱে কথ কথা পাতাতো আচলতে বহুত কামত আহে না। আৰু যদি যদি আপুনি উম ধৰি লওচ জানুহ মানুহক সন্মান কৰে আৰু তেওঁলোকৰ উ আপুনি সহায় কৰিব লৈ আগবাঢ়ে তাৰ লগতে বিশ্বাসযোগ্য বাসন কৰে আৰু আপোনাৰ আপুনি যদি এ কিছু বিপদে পৰিছে তেহম এই মানুহ আপুনি আহিব নে ত' মোৰ বাবে উম এই বিলাক কৰাটো ভাল আৰু আপুনি কি উম যে পুৰি গৈছে এ দল দলবান্ধি গৈছে আৰু পৰিয়ালৰ লগত
মানে পৰিয়ালে গৈছিলে কেইবাটাও পৰিয়াল গৈছিলো আমি ধৰি লওক মোৰ পৰিয়াল গৈছি লে মা, দেউতা, ভাইটি, মই, পেহী গছিলো আৰু তাৰপিছত মোৰ মানে মাহীহঁতৰ পৰিয়াল গৈছে আৰু সিহঁতৰ চিনাকি দুটামান মানে পৰিয়াল গৈছিলে সেনেকে আৰু আমি ধৰি লওক অ সোৰ ষোল্ল সোতৰ জনমান গৈছিলো তেনেকে আৰু আৰু সেনেকুৱা ঠাইত জানে মানে বেছিকে মানে গ'লে মানে একদম বহুতো নহয় বাট এটা মধ্য সেই মানে মানুহ মানে ভাল হয় মানে কম গ'লেও অসুবিধা হয় ক্ষেত্ৰত আৰু বহুত বেছি গ'লেও মানে অসুবিধা হৈ যায়। সেইকাৰণে ধৰি লওক মধ্যম এটা সংখ্যক মানুহ লৈ গ'লে তে
হা হা অ আৰু মোৰ বাবে দল বান্ধি গ'লে আনন্দৰ মাত্ৰা যেটা যেটা সেইটা বহু গুণে আৰু বমুনো অভিজ্ঞতা অভিজ্ঞতাটো আপুনি আহ কৰিবলৈ বন্ধু বা পৰিয়াল যি লগত আপুনি যায় তাৰ থাকিলে আপোনাৰ যি ভ্ৰমণটো এটা উৎসৱৰ বাবে হৈ পৰে আৰু বিপদৰ সময়তে আপুনি ইজনেক্ ইিজনক্ সহায় কৰে আৰু কি কয় তাক ৰাস্তাত যি যি সৰু সৰু কাজিয়া আৰু উম একলগে বহি খোৱা পানী এইটো আপোনাৰ উপভোগ কৰিব পাৰি আৰু সেই সকলৰে মিলি আপুনি ভ্ৰমণত যে স্মিতিটো হয়। এইটো অধিক গভীৰ আৰু ৰোমাঞ্চক হৈ পৰে আৰু আপোনাৰ যে এটা ৰিলেশ্যন হয় এইটো আৰু গাঢ় হৈ যায় নে। আৰু আপুনি অ' আপুনি আৰু কৈ কৈ গৈছে পুুৰীতে গৈছে নে?
বাহিৰত তো মই পুুৰীত গ'লো তাৰ পাছত এনে অসমৰ কৰ'বাত কৰ'বাত গৈছো আচ্ছা আপুনি ক'ত গৈছে আৰু মানে অসমৰ বাহিৰত।
মই মই টু থাউজেণ্ড টুৱেণ্টি ফাইভত আগষ্টত মই প্ৰয়াগৰাজ গৈছো ফাৰ্ষ্ট। আহ তেন্তে মই তাৰ পিছত উম কি কয় এ তাক গয়া, গয়া গৈছো আৰু তাৰপিছত হৰিদ্বাৰ গৈছো। তাৰ পিছত উ বানাৰত গৈছো আৰু তাৰ পিছত দিল্লী, দিল্লী দুদিন কিমান মই পৰিয়ালৰ লগতো গৈছো। অ আহ আৰু তাৰ পিছত মই কামাখ্যা মন্দিৰ দৰ্শন কৰিলো।
বাপৰে আপুনি বহুত চাইড গৈছে আপুনি মানে ক'ব নেকি কেনেকুৱা লাগিল প্ৰয়াগৰাজ গৈ তাৰ পাছত এইবিলাক বাকী বিলাক গৈ
মই প্ৰয়াগৰাজত হ প্ৰয়াগৰাজত যদি যাও আপোনাক সংগম বুলি এটা জাগা আছে। যিখানে আপোনাৰ গং সংগম প্ৰায়াগৰাজ সংগম
খানে আপোনাৰ যমুনা আৰু সৰস্বত তী আৰু গংগা মিলন হৈছে আৰু সৰস্বতী যিতা উ নদী হয় এটা পুনি এটা আপুনি উম দেখিব নোৱাৰো কাৰণ এইটো লুপ্ত প্ৰায় কাৰণ গংগা আৰু যমুনা আপোনাৰ দেখিব পাৰ, অ। এইটো আপুনি এইপুনি এই এইটো আপ যোৱা আৰু, উম গয়াৰ-গয়াৰ এইটো নাম মই পাহৰি গল, আৰু দিল্লীত মই, যন্তৰ-মন্তৰ গৈছোঁ। আৰু কি কি কয় ৰেড ফুট দেখিছোঁ, আৰু চান্নিচক এটা মুভি দেখিছে নে? চান্ডনীচকৰ, উম, কি কয় তাক, উম চালোঁ। খানে, শ্বাহৰুখখান না অক্ষয়-অক্ষয় কুমাৰৰ অক্ষয় কুমাৰৰ।
চান্দনি চক টু চাইনা নেকি?
অ', হ, অ, চান্দনি চক টু চাইনা, এই এই প্লেছত এই প্লেচৰ নামত এই মুভি হৈছে ত' এই চান্দনি চকত গৈছোঁ, আৰু অ চৰজনী মাৰ্কেট চুনিছে নে?
উম, উম, তাতে বস্তুবিলাকৰ দাম বিলাক বহুত কম নেকি বাৰু?
ক-কম বাট আ কাপোৰটো, ভাল নাই আৰু। কাপোৰটো বেয়া, হা হা বিচাৰিব লাগে, আৰু কি কয় হৰিদ্বাৰৰ ঘাট গৈছোঁ আৰু বনাৰছৰ, বনাৰছৰ অন বহু মন্দিৰ আছে বহু মন্দিৰ মানে।
বা বহুত যাব মন আছে তাতে আচ্ছা এই কি কয় আপুনি গৈ ক'ত বেছি ভাল পালে মানে?
হৰিদ্বাৰকা হৰি কা পুৰি যো গা উম যিটো ঘাট আছে এইটো আপুনি যাব।
আপুনি ক'ত মানে গৈ আটাইতকৈ ভাল পালে?
মই বনাৰস আৰ্তি
আচ্ছা আচ্ছা গংগা আৰতি গংগা আৰতি হয় ন? ঠিকে আছে বাৰু দছ মিনিট হৈ গ'ল ন? আহ দিয়ক, অকে আৰু কৰিব পৰা যাব নেকি?